হেল্ল'।
অ কি কৰি আছা?
আছো, তোমাৰ?
এয়া ময়ো আছো আৰু কেনে আছা, এতিয়া মানে খবৰ খাতি?
আছো আৰু ভালে কৌশলে, বাকী তোমাৰ খবৰ খাতি ভাল?
খবৰ খাতি ভালে আৰু তোমালোকৰ ফালে এতিয়া বানপানী অৱস্থা কেনেকুৱা হৈ আছে?
আমাৰ ফালে ইমান আমাৰ গাঁৱত ইমান বানপানী সোমোৱা নাই। কিন্তু আমাৰ কাষৰ বাকী অঞ্চল কেইটাত মানে বানপানী আহি সোমাইছে কিন্তু মানে কিন্তু আমাৰ গাঁৱত ইমান সোমোৱা নাই বাৰু। ঠায়ে ঠায়ে মানে পানী বহু মানে বহুতো মানে নষ্ট হৈছে বাও।
আত্চ্ছা। আমাৰ এইবাৰ বৰষুণ বেছ- টি হোৱাৰ কাৰণে মানে নদীত পানী বহু বাঢ়ি গৈছে। কিছুমান ঠাই মানে পানী একেবাৰে তলতে গৈছে গ, মানুহৰ ঘৰৰ একদম ভিতৰ পৰ্যন্ত চবতে পানী আৰু।
তাকে শুনিছো এইবাৰ বানপানীতো বহুত বেছি হৈছে বহুত মান অঞ্চলত বানপানী হোৱাৰ লগে লগে মানে মানুহৰ খেতি পথাৰ মানে সক- সকলোবোৰ নষ্ট হৈ গৈছে মানুহৰ ঘৰৰ বাৰি পাই চ-
সেইটোৱে হে খবৰ শুনিছিলো তোমালোকৰ গাঁৱ বোলে বানপানী আ পুৰা হৈছে সেইকাৰণে সমস্যা আছে নেকি কিবা, ফোন এটা কৰো বোলো।
আমাৰ গাঁৱত ইমান পানী বিশেষ সোমোৱা নাই। কিন্তু আমাৰ ওচৰৰ কাষৰ অঞ্চলবিলাকত মানে পানীতো পানী বানপানী হৈছে বাৰু। বাট আমাৰ গাঁৱত পানী সোমোৱা নাই।
অ এতিয়া কি স্কুল কলেজ বিলাক খোলা আছে নে বন্ধ কৰি থৈছে?
আমাৰ স্কুল কলেজ খোলা আছে, আমাৰ বানপানী হোৱা নাই যে কিন্তু মানে আমাৰ দেশ অঞ্চলবিলাকত কিছুমান ঠায়ে ঠাইে মানে স্কুল-কলেজতো পানী সোমাই গৈছে যে সিহঁতৰ মানে ক্লাছ কৰিব নোৱাই। কানে স্কুল গোপ স্কুল-কলেজো বন্ধ দিব লগা হৈছে ঠায়ে ঠায়ে।
আচ্ছা, এতিয়াতো বজাৰ ফালেতো পানী আছে চাগে ন? আমাৰ হৈছে অলপ পানী মানে ঘৰত সোমোৱাগে নাই, ঘৰৰ ভেটিটো ওখ যে কিন্তু চোতালে চোতালে পানী গোটেই পথাৰৰ খ- ৰাস্তা সমানে ওপৰত। তোমালোকৰ তাপানে? বৰ অলবাদ তোমালোকৰ আগত য'ত টন বজাৰ আছে তাত পানী হৈছে নেকি কিবা অসুবিধা আছে নি যাবলে?
আমাৰ বজাৰত পানী ইমান অসুবিধা হোৱা নাই বাৰু। আ কিছুমান দোকান খোলা নাই মানে তোমা- দোকান পোহাবৰ খোলা নাই কিন্তু পানী মানে একে সোমোৱা নাই বাৰু বজাৰত।
অ এইটো কি কাৰেন চাৰেন এইবিলাক ঠিকে আছে নে, আই সদায় আছে নেকি, নে কাটি থৈছে?
এ কাৰেণ্ট চাৰেন কি কবা আৰু কাৰেণ্ট কাটিয়ে থাকে বৰষুণে‌ দিলেই এবাৰ ভিকি ভিকি বিজুলী যিহে মাৰিছে। তাৰ কাৰণে কাৰেন্ট কাটি কাটিয়ে থয় আৰু বতাহ ধুমুহাও মাজে মাজে আহে। ক'ৰবাত ওৱাৰ তা তাঁৰ ছিঙিছে তাঁৰ ছিঙাডাল গছ পৰিছে গছ লগা তাঁৰ ছিঙাকাৰেণে কমফ্ৰ এ লাইক লাইনটো কাটি থৈ দিয়ে।
হয় হয় আমাৰো একে অৱস্থা থাকে ইণাম ইণ্টাৰনেটকো পুৰা একদম সেই কমি গৈছে। পুৰা দুৰ্বল হেৰি মানে নেটেই নাপায়।
এই ফেক্টৰীটোৱে লাইনটো যোৱাৰ লগে লগে ইণ্টাৰনেটো কাটে। আৰু খোৱা পানীৰো প্ৰব্লেম, আমাৰ মানে কি হয় মটৰ- পানীৰে ব্যৱহাৰ কৰা হয় যে, কায়েন নাথাকিলে মানে হে পানীৰো প্ৰব্লেম হৈ অৱৎছে। বহুত মানুহ এইবাৰ বানপানী হোৱাৰ ফলত বহুত মানুহৰ প্ৰব্লেম হৈছে হয় তোমালোকও- সেফালেও বহুত বানপানী হৈছে কোৱা শুনিছো।
অঁ সেইটোৱে মই কৈছোটো, আমাৰ মানে ঘৰ সোমাবলৈ ওলপহে বাকী। এতিয়া আমাৰ ওচৰতে মানে এন ডি আৰ এফ আৰু- এছ ডি আৰ এফৰ দল আহি পেলাই মানে নাওঁৰীয়া মানুহক- কিছুমান মানুহৰ এনেকে সুৰক্ষিত ঠাইলে নিচে জীৱ জন্তু বিলাক চব মানে- ঠাই খিনি মানুহ কিছুমান ঘৰৰ ভিতৰলৈকে সোমাইছে। গোহালি ছোহালী বিলাক পানী হৈ গৈছে। সেইকাৰণে কেম্প চেম্প খুলি এনেকে দল আহি পেলাই নাৱৰে মানুহবিলাকক- ভাল ওখ ঠাইলৈ নি আছিলে।
সেইটোৱে ভাল কৰিছে কাৰণ ৰিলেফেন কৰাৰ কোলা কাৰনে এন ডি আই এফে- যে এইবোৰ অহাৰ কাৰণে মানুহৰও সুবিধা হৈছে। নহ'লেতো মানুহে- অহা যোৱা কৰিবলৈ প্ৰব্লেমেই হৈ গ'ল হলে, আৰু- তোমাৰ খোৱা খাদ্যৰ পা ধৰি পেলাই সকলো চাগে কিমান অসুবিধাৰ সৃষ্টি হৈছে। ছে দোকান পহাবোৰতো বন্ধ এই হব। খুলিবতো নোৱাৰিয়ে গৰু, ছাগলী পা ধৰি পেলাই চব ৰাস্তা কাষত।
চব কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিলে কৃষকসকল মানে গোটেই ক্ষতি হৈছে, ন কিমান। ধান খেতিপৰা ধৰ শাক পাচলি চব পানী তললৈ গৈছে আকৌ, পানী শুকালে আকৌ তেতিয়াহে ৰুব- পাৰিব। একৌ কঠীয়াও প্ৰয়োজন হব, গোটেই বিলাক মৰি যাব ধান খেতি যে কেতিয়া কৰিছিলে। গোটেইখিনি পানীৰ তলত মানে এতিয়া।
হয়, হয়, তোমালোকৰ ফালে বানপানীৰ অকমান বেছিকৈ হৈছে আৰু- তোমালোকৰ খেতি বাতিওঁ চাগে নষ্ট হ'ল চাগে। কাৰণ তোমালোকৰ ফালে টো বানপানী বেছিয়ে হৈছে এইবাৰ।
উম, ধানো ক মানে আমাৰ মাটি‌ ৰুই হবলৈ হৈছিলে কিন্তু, পানীয়ে গোটেইখন মাৰি আজৰি কৰিলে আৰু মানে এতিয়া চব ডুব গৈ আছে পানী তলত।
বহুত ওখ, ওখ, ঠাইলৈ এইবাৰ বানপানী হৈছে আৰু বহুতো ক্ষতি হৈছে ছাগলী- গৰু ছাগলীবোৰ যে কিছুমান মৃত্যু মুখতো পৰিব লগা হৈছে। বা যিহে বানপানী হৈছে। আমাৰ ইয়াৰ লগতে, অসমৰ লগতে-
দম‌ মানে বেয়া লাগি আছে।
হয়, হয়, প্ৰায় জীৱ জন্তু মানে সুৰক্ষা নাইকিয়া হৈছে এতিয়া, কি নো মুঠ- চব হৈছে ৰা, ৰা, ৰাস্তা ঘাটে থাকিব লগাও হৈছে কেম পাতি পেলাই।
হয়, হয়, সেইটোৱেই অঁ' এতিয়া এইটো সময়তে ইজনে সিজনে মানুহক- সহায় নকৰিলে নহব ন সহায় কৰিবই লাগিব খুব প্ৰয়োজন ন।
হয় বাৰু।
এতিয়া এইবাৰ এইবাৰ বানপানী যিহে হৈছে বেলেগ বেলেগ দেখিছো সেইবোৰ- ৰাজ্যতো বহুত বানপানীও আছে বহুত অৰুনাচলতো সেইয়া অৱস্থা।
এতিয়া মানে যোনবিলাক অলপ আৰ্থিকভাৱে সবল মানুহ সেইবিলাকে এনেকুৱা- ভক্তভোগী মানুহ বিলাককো অলপ সহায় কৰিব লাগে। তুমি কিবা অলপ মানে সহায় চহায় কৰিছা নেকি এনেই? আ প্ৰি এম চি এম বিলাকলে মই অলপ অনুদান আগবঢ়াইছিলো অলপ
আমি আমি কথা পাতি আছো আমাৰ গাওঁৰ লগৰ কেইজনমান মিলি পেলাই আমি ভাবিছো যে এটা আহ লগৰ কেইটা গোট খাই পেলাই যিবিলাক মানুহৰ মানে এ বানপানী ঘৰ দুৱাৰ পৰা ধৰি এনেকুৱা ক্ষতি হৈছে সেইবিলাক মান হক অলপমান সহায় কৰিম বুলি ভাবিছো। আমি কথা পাতিছো, ধৰি লোৱা কিছুমান মানুহৰ ‌তোমাৰ এতিয়া এ ঘৰত থাকিব নোৱাৰে কাৰণে ৰাস্তাই ৰাস্তাই থাকিব লগা হৈছে বা স্কুলত থাকিব লগা হৈছে। খোৱা খাদ্য পৰা ধৰি পেলাই পানী যোগান এইবিলাক মানে আমি কথা ভাবিছো কৰিম বুলি। এতিয়া আমি
হয়।
কোন কিমান কেইখন গাওঁ আমি হেৰি কণ্ট্ৰল কৰিব পাৰো বা কিমান কেইখন গাওঁ আমি চাব পাৰো মানে বস্তু সেইয়া আমি পাতি পেলাই কেইখনমান গাঁৱত চাগে আমি আমি আমাৰ মানে তোমাৰ যিখিনি মানে দান সাহায্য দিম বুলি ভাবিছো মানে সাহায্য আগবঢ়াম।
অ আমি মানে আমি প্ৰথমতে দিলো কেম্পলে। কিছুমান শুকান এনেকে এনেকে বিস্কুটবিলাক পৰা ধৰিলে পানীয়ে বটল ড্ৰাই ফ্ৰুট বা ধৰি লোৱা এনেকে খাদ্য কিছুমান পেকেট খাই পেকেটৰ হিচাপে অলপ আগবঢ়ালোঁ।
ভালে কৰিলা এতিয়া তোমালোকৰ এইয়া অৱস্থা ভাবিছো তোমালোকৰ গাঁৱলৈও চাগে যাম আমি আমাৰ সাহায্য আগবঢ়াবলৈ কাৰণ তোমালোক গাঁৱৰ অৱস্থা বৰ্তমান বানপানীয়ে সম ভৰ্তি হৈ আছে।
বহুত কেইটা সংগঠন আহিছে বাৰু ড'নেশ্যন দিবলে এতিয়ালেকে, আশা কৰো বৰষুণটো সোনকালে কমিব বানপানীটো সোনকালে কমিব লাগে ন।
হয় বৰষুণটো কমি যোৱাৰ লগে লগেও তোমাৰ ৰ'দ দিয়াৰ লগে লগে গোটেই ৰা পানী পানী হল মানে গোটেই বানতে বেমাৰ আজাৰ হ'ব।
অ সেইটোৱে গোটেই কিমান এ অ মহ পানীতো গোটেই মহ'ৰ পোৱালি জন্ম হব ন কলেৰা হব পাৰে লেতেৰা পানীৰ পৰা। ইনফ্লয়েঞ্জাৰ টাইফইত চাইফইত এইবোৰ চব হ'ব পাৰে ন, চব মানে চেনিটাইজ কৰি পেলাই ফালৰ পৰা ক্লিন কৰিব লাগিব ব্লিচিং পাউডাৰ দি কিবা কৰি পানী শুকোৱাৰ পাছত। মোৰ এতিয়া মানে বেমাৰ আজাৰ হয় চৰকাৰ ফালৰপৰা অ মানে আঁচনি সেইদিনাখন কৰিছিলে। তাৰপৰা ইমান মই তথ্য সংগ্ৰহ কৰা নাই বাৰু মই গম নাপাওঁ ভালকে। মই যোৱা নাই তেতিয়া মই দিয়াৰ পাছতে মানে এতিয়া বাহিৰলে ওলাবলেই মানে কিবা ভয় লাগিছে। পানীত নামিবলে কিবা বেমাৰ আজাৰ হ'ব বুলি।
তোমালোকে কিহেৰে এতিয়া তোমালোকে অহা যোৱা কৰিছা তোমালোকৰ ঘৰৰ পৰা কাৰণ তোমালোকৰ ঘৰৰ পুৰা পানীয়ে হৈ আছে সেইয়ালকে চোতাললেকে তোমালোকে চাগে এতিয়া ঘৰ পৰা ওলোৱা মেলা কৰিবই পৰা নাই চাগে
ৰা ৰাস্তালেকে চোতালৰ পৰা ৰাস্তালে যাবলে এনেই যাবলেতো য'ত তত নোৱাৰি অলপ বন্ধ চুটিয়ে লৈ থৈছো চোতালৰ পৰা এনেই অলপ ফুৰিবলে ভোৰ এখন বনাইছোঁ মানে আৰু চাৰি পাঁচ দালমান কলেৰে।
হয় হয় তোমালোকৰ চাগে গাঁৱৰ চাগে স্কুল কলেজ চাগে সকলো চাগে বন্ধ কৰি থোৱাৰআছে কাৰণটো
উম', চব বন্ধ কৰি থৈছে যেতিয়ালৈকে পানী নহয় সেইটোয়ে। আৰু আমাৰ ইয়াতে বোলি নহয় আৰু উম'। বানপানী হোৱা মেইন কাৰণটো এইটো ব্ৰহ্মপুত্ৰ। বৰাকৰ এইবিলাক মানে এ পুৰা মানে নদীৰ হেৰিত নৈ নৈখন ওপ ওপৰলৈ উঠি আহিছে ন? নদীৰ তলৰ সেইটো।
হয়' হয়', ডাৱৰ বিস্ফোৰণৰ ফলত মানে বৰষুণৰ সংখ্য বাঢ়ি গৈছে পাহাৰ পৰা। তোমাৰ পানী বেছিকে অহাৰ কাৰণটো বহুতো মানে অসমৰ কেইবাখন অঞ্চলও মানে পানী হৈছে আৰু বহুতো দেখিছোঁ ৰাস্তা ভাঙিছে ট্ৰেইনৰ চিৰি ভাঙিছে মানুহৰ গাড়ী - চাড়ী উতুৱাই লৈ গৈছে
এতিয়া পৰিৱেশটো চবতে বেয়া গম পোৱানে? তুমি অৰুণাচলতে চাবানে বেলেগ - বেলেগ কিছুমান দেশতে চাবা কেনেকুৱা ভয়ানক - ভয়ানক পৰিস্থিতি ধমক বতাহ- ধুমুহা, বানপানী, ভূমিকম্প তুমি, তুমি ফিলিপিনছত ভূমিকম্প খবৰটো পাইছিলানে নাই?
এ, পাইছিলো কিমান দেখিছা নাই গোটেই ঘৰ -বাৰী ভাঙিলে, কিমান লাখ লাখ মানুহ মৰিলে, অ' তাকে, এখন স্কুলত দেখিছোঁ একদম ল'ৰা- ছোৱালীবোৰ ক্লাছ কৰি থাকোতেই ভূমিকম্পত গোটেই ল'ৰা -ছোৱালীবোৰ একদম ভয়ত হেৰি হৈ গৈছে, বাহিৰ বহুতো মানুহ মৃ ত্যু হ'ল তাৰ ফলত সঁচাকৈয়ে
ফোনত এটা ভিডিঅ' দেখিছিলোঁ মানুহ - চানুহ উটি গৈছে মানে গৰাখহনীয়াত।
মানুহ -চানুহ উটি গৈছে, চাইনা ভিডিঅ'টো পাইছিলা নাই গোটেই সাপ- চাপ যে গুচি আহিছিলে গোটেই বানপানীৰ ফলত? আৰু কবাৰ নে কবাত এটা ঠাইত বোলে চিলিণ্ডাৰো আহি চিলিণ্ডাৰো উটি গৈছে। ছে মানে বানপানী হেৰীয়ত কিমানৰ অব
ভাৰতৰ কোন কোন আছিলে দেই কোন আমাৰ মানে এইখনৰে নৰ্থ ইষ্টৰ পৰা আগত এইটো অ' কলকাতাৰ ছাইডত তেনেকুৱা কোনোবা এটা জেগা আছিলে তাৰ মানে গোটেই এজেঞ্চিটোত পানী সোমালে চিলিণ্ডাৰ সোপা গোটেইসোপা উটি গুচি গ'ল। সেইটো কিমান ভয়ানক হ'ব পাৰে? যদি কোনোবা এটা চিলি এনে ব্লাচ হৈ যায় তেতিয়া হ'লে? অ' চাইনাতে সেয়া আ ফাৰ্মৰ পৰা সাপৰ গোটেই সাপে সাপ ওলাই মানে গোটেই মানুহে ঘৰে -চৰে সোমাইছে।
তাকে, তোমালোকৰ ঘৰৰ কাৰো বেমাৰ -আজাৰ হোৱা নাই ভালে কুশলে চব আছা হয় নহয়?
এতিয়ালৈকে ভালে কুশলে আছোঁ হ'লেও মানে এতিয়া আৰু সাৱধান -সাৱধানে আছোঁ।
খানা -পিনা সকলো সমানে ভালকে পাই আছে ন? ন পানীৰ পৰা ধৰি পেলাই খাদ্য পাতি সকলো
পানীটো মানে অলপ অলপ সমস্যা হৈছে আৰু মানে কাৰেণ্টটো বেছি বেছি নাই। যিমান কণ আহে চুইচ - টুইচ অন কৰিয়ে থৈ দিওঁ আৰু মটৰৰ। তাৰে আহিলে লগকেইটাক লাগিয়ে যায়।
হয়', হয়', হয়' আজি অলপমান ৰ'দ দিছিলে চাগে, ৰ'দত চাগে অলপমান পানী চাগে অকণমান
অ' কোৱা? আজিহে ৰ'দ বহুত দিনৰ মোৰত ৰ'দটো আজিহে ওলাইছে একদম পুৰা এনেকে আৰু তিনিদিনমান ৰ'দ দিলে পানীটো গোটেইটো শুকাব বুলি ভাবিছোঁ।
ঠিকে আছে, শুকালেও এতিয়া মানুহৰ বেমাৰ - আজাৰহে হ'ব যেতিয়া মহৰ সংখ্যাটো বাঢ়ি যাবটো। কাৰণ মানে তোমাৰ যি হে এতিয়া তোমাৰ হেৰি হৈছে গৰমত পৰি যালে মানুহৰ বেমাৰ - আজাৰৰ সংখ্যাও বাঢ়ি যাব।
সেইটোৱে জাগৰোক কৰিব লাগিব আৰু তোমাৰ মেডিকেল টিম এনেকে আনিব লাগিব মানুহক নিজৰ কাৰণে হৈছে। ঘৰৰ কাৰণে।
হয়', অ' অ', আমি হেৰি যাম আৰু এনেকে। পাই যদি বোলে যদি পাওঁ তোমালোকৰ তালে আনি লগৰবিলাকৰ লগত কথা পাতি চোৱা। তাৰপিছত যদি আমি পাওঁ তাৰপিছত আমি দিম দে।
অ' ঠিক আছে, আৰু তোমালোকৰ এইটো সহায় বহুত মানে, মানুহক বহুত সহায় কৰিব, তোমালোকৰ আশীৰ্বাদ
ঠিক আছে, তাকে সহায় কৰি যিমানটো পাৰোঁ কৰিম আৰু আমাৰ ফালৰ পৰা আৰু। বাকী দিয়া হ'ব, যাম আৰু। কেতিয়া লগ পাম আৰু দেখা খবৰ কৰিবা কি কোন কোন অঞ্চলত তোমাৰ এনেকে বানপানী হৈছে, তেতিয়া আমি সকলোৱে মিলি কিবা এটা হেল্প
আমি পেলাই আমি চাবলৈ যাম মানে ক'ত কি গৈছে পৰিস্থিতিটো।
ঠিক আছে, ঠিক আছে, দিয়া হ'ব। ঠিক আছে।